অঁ, কি কৰিছা?
অঁ, এ এনেই আছো ৰবা তোমাৰ কি বুলি কয় এনেই আৰু বহি আছো ৰবা ঘৰতে। বাকী পিছে কোৱা কি কৰি আছা তুমি?
এ অলপ আগে আগে বজাৰ কৰি আহি পালো ৰবা বজাৰ কৰি আহি পেলাই অলপ আহি বহি আছো অলপ।
অ কি কি বজাৰ কৰিলে পিছে আজি?
আজি বিশেষ একো নাই অলপ এনেই শাক পাচলিৰ বজাৰ কৰিলো। শাক পাচলিৰ বজাৰসমূহ কৰিলো তাৰ পিছতে তোমাৰ আহ। অলপ মানে তোমাৰ গৰম পৰিছে যে অলপ। মানে ঠাণ্ডাও লৈ আনিলো অলপ মানে যি হয় এ তোমাৰ কল্ড্ৰিংকছ বোৰ পায় এইবোৰ অলপ লৈ আহিলো। তাৰ লগতে তোমাৰ অলপ মাছ মাংস এনেকে আনা হোৱা নাই। কিন্তু তোমাৰ এইয়া আৰু চয়াবিন তয়াবিন অলপ লৈ আহিলো ৰাজমা তাচমা এনেকে লৈ আহিলো।
অ হয় নেকি হয় নেকি ভালে দিয়া, বাকী পিছে আহ আমাৰ যিটো তুমি কলা ন শাক পাচলি, শাক পাচলি বোৰ তে খাব লাগে আমাৰ স্বাস্থ্যৰ কাৰণে। বাকী পিছে শাক পাচলিনো কি খাবা, আজিকালি যিহে তোমাৰ কি বুলি কয় ওষধ মাৰে বা সেইবিলাক কৰে। ত তাকে তোমাৰ কেতিয়াবা সেইবিলাক শাক পাচলি খাবলৈও ভয় লগা হৈছে এনেকুৱা অৱস্থা হৈ গৈছে আৰু। বাকী কি পিছে তুমি অহ ভাবা নেকি যে আমাৰ যিটো শাক পাচলিৰ যিটো বা ঔষধ মৰা যিটো সেই আৰু স্বাস্থ্য আমাৰ মানে স্বাস্থ্যৰ আমি স্বাস্থ্যৰ ওপৰত মানে কিয় গুৰুত্ব দিব লাগে অলপ কবা নেকি?
চোৱা স্বাস্থ্য হৈছে আমাৰ অমূল্য সম্পদ আমি ধৰা আমি সোণ কিনিব পাৰিম, সোণ ৰূপ কিনিব পাৰিম, কিন্তু যদি আমাৰ এবাৰ স্বাস্থ্য বেয়া হৈ যায় তেতিয়া হ'লে সেই স্বাস্থ্য ভাল কৰাটো বহু কঠিন কথা, গতিকে সেইকাৰণে আমি স্বাস্থ্যটো ভাল ৰাখি কিব লাগে ত' তাৰ সেইকাৰণে ধৰা আমি আহ তুমি কলাই মানে আমি ধৰা ফল মূল খাব লাগে এইবোৰ খাব লাগে। কিন্তু সেইয়া আৰু আজিকালি কি কবা আজিকালি তোমাৰ চহৰত থকা সকলোবোৰ তোমাৰ এই বস্তুবোৰ তোমাৰ ৰাসায়নিক পদাৰ্থ বোৰ মানে মিহলি কৰে। ত' তাৰ ফলত মানে সকলোবোৰ বস্তু মানে অনু খাদ্যৰ কাৰণে অনুপযোগী হৈ গৈছে। আগৰ দিনৰ মানুহবোৰৰ ভাল আছিল তোমাৰ আগৰ দিনৰ মানুহবোৰে যি সতেজ বস্তুবোৰ খাইছিলে ত' তেওঁলোকৰ তোমাৰ জীৱন কালো ভাল আছিল, তেওঁলোকৰ আয়োগ বেছি আছিলে, কিন্তু এতিয়া ল লাহে লাহে তুমি লক্ষ্য কৰিবাচোন আজিকালি চহৰত মানে মানুহ বেছি বেছি আয়ুস নাথাকেই মানুহবোৰ মানুহবোৰৰ। ত' মানে সেই জীৱন কালো কমি গৈছে তোমাৰ এই সকলোবোৰ চব্জি তবজি খোৱা কাৰণে কমি গৈছে, তাৰ পৰি মানে মই ভাবো, দৈনন্দিন মানুহৰ জীৱনৰ মানে যিটো মানে আহ ৰুটিন যিটো মানে সময়সূচী মানে সেইটোৰ কাৰণেও হৈছে বহুতো বহুতো লোকে তোমাৰ ধৰা অ খাদ্য তো খায় ঠিকে খায় কিন্তু তোমাৰ ব্যায়াম নকৰে শৰীৰৰ ব্যায় নকৰে। এইবোৰৰ ফলত মানে বিভিন্ন ৰোগে দেখা দিয়ে। আৰু আগতে মানুহে বা তোমাৰ বেমাৰ বেমাৰৰ পৰা বাচি থাকিবলে তেওঁলোকে বিভিন্ন ৰোগৰ পৰা বাচি থাকিবলে তেওঁলোকে শাক পাচলিবোৰ খাইছিলে এইবোৰ খাইছিলে। কিন্তু তুমি আজিকালি চাবা যে আজিকালি শাক পাচলিবোৰ খালেও তোমাৰ বেমাৰ হ'ব পাৰে। যিহেতু তাতে ৰাসায়নিক মই ক'লোৱে যিহেতু ৰাসায়নিক বিক্ৰাবোৰ মিলাই ত' এইবোৰে শৰীৰৰ ক্ষতি কৰে বিভিন্ন ধৰণৰ। ত' মানে উপায় নাইকিয়া হৈছে মানে তোমাৰ কি কবা আৰু মানে এতিয়া না নাখালেও নহয় মানে আৰু মানে এনেকুৱা অৱস্থা হৈছে মানে যে নাখালেও নহয় আৰু মানে নোখোৱাকৈ থাকিব নোৱাৰে আৰু এনেকুৱা অৱস্থা হৈছে আমাৰ। কিন্তু মই ভাবো এইবোৰ ক্ষেত্ৰত কিন্তু আমাৰ গাঁও গাঁও অঞ্চলত এতিয়াও মানে ভাল, তাতে মানে এতিয়াও সতেজ বস্তুবোৰ পোৱা যায় যিহেতু তেওঁলোকে নিজে খেতি কৰে। কিন্তু মই ভাবো চহৰীয়া অঞ্চলত সেইটো নাই, সেইকাৰণে মই ভাবো স্বাস্থ্য যিটো স্বাস্থ্য সেই স্বাস্থ্য টো মই ভাবো গাঁও অঞ্চলৰ মানুহৰ অলপ বেছি ভাল চহৰীয়া অঞ্চলৰ লোকতকে। ধৰা চহৰীয়া অঞ্চলৰ লোকে নিজৰ স্বাস্থ্যটো ভালে ৰাখিবলে তেওঁলোকে জিম জিম চিম আদি কৰে। কিন্তু গাঁৱৰ মানুহে জিম আদি জইন মানে জিম আদিবোৰ তেওঁলোকে নোযোৱালৈকে তেওঁ মানে নোযোৱাকে তেওঁলোকে তোমাৰ পৰিশ্ৰম কৰিব। পাৰে। তেওঁলোকে যিখিনি পৰিশ্ৰম কৰে সেইখিনি তেওঁলোকৰ শৰীৰৰ কাৰণে যথেষ্ট হয়। কিন্তু হ চহৰৰ মানুহে তোমাৰ বিভিন্ন ধৰণৰ শৰীৰ চৰ্চা কৰিব লাগে নিজৰ স্বাস্থ্যটোক ভালে ৰাখিবলে। বিভিন্ন ধৰণৰ তোমাৰ ধৰা বহুতে যগাও কৰিবলে যায়। কিন্তু সেনেকুৱা তোমাৰ গাঁৱৰ মানুহক তুমি সেনেকে দেখা নাপাবা যগা চিযগা কৰা। কিন্তু তেওঁলোকে দিনটোত ব্যস্ততাই ব্যস্ততাৰে ভিতৰতে থাকে তেওঁলোকে। ত' সেইটো আৰু মানে সেইকাৰণে মই ভাবোঁ আৰু তাতে যিহেতু যিহেতু তেওঁলোকে মানে সতেজ বস্তু তুবোৰো খ খায় গছৰ পা ছিঙি পেলাই ফলটো খায়। কিন্তু চহৰৰ ফলবোৰ আমাৰ আৰু গাঁৱৰ ফলবোৰ মাজত বহুত পাৰ্থক্য আছে। চহৰৰ ফলবোৰ তোমাৰ এতিয়া চালানি আম তাতে তোমাৰ বাহিৰৰ পৰা আহে এতিয়া এইবোৰ বস্তু ধৰা। বিভিন্ন ধৰণৰ বস্তুবোৰ। ত' তাতে তেওঁলোকে বিভিন্ন ধৰণৰ ঔষধ মানে যি টো মানে ভালে ৰাখিবলৈ বহুত দিনৰ যাতে যেন ভালে থাকে ফল মূলটো সেইটো কৰিবলৈ খাই আৰু সেইবোৰো আমি বস্তুবোৰ সেৱন কৰি আছোঁ। ত' সেইবোৰ খালে আমাৰ ধৰা আমি বেমাৰ ভাল কৰিবলৈ বা বেমাৰৰ পৰা দূৰত থাকিবলৈ আমি সেইবোৰ বস্তু খাওঁ। কিন্তু সেইবোৰ বস্তু খোৱা কাৰণে আমাৰ বেমাৰ বেছিহে হৈ গৈ আছে। কিন্তু সেই একে বস্তু কিন্তু তোমাৰ গাঁৱৰ মানুহৰ নাই। সেইকাৰণে মানে গাওঁ চাওঁ গ'লে মানে মই কেতিয়াবা অলপ ফলমূল চলমূল লৈ আহো যিহেতু তাৰ ফল মূলবোৰ স সতেজ হয় একো মানে দৰৱ চৰৱ মিলোৱা নাথাকে সেইটোৱে বস্তু আৰু
হয় হয় একদম ঠিক কথা কৈছা। অ বাকী পিছে কি বুলি কয় এই যিটো আমাৰ আ পৰিৱেশ আৰু বা আমাৰ যিটো অ অ কি বুলি কয় এইটো আমাৰ যিটো স্বাস্থ্য আৰু স্বাস্থ্যটো আমাক লাগে দিয়াচোন কাৰণ আমি ধৰি লোৱা বেছি দিন থাকিবলৈ আৰু বা তুমি বেছিদিন এ থাকিব জীয়াই থাকিবলৈ বা তোমাৰ আমাৰ স্বাস্থ্যটো তুমি ক'লা না আগৰ মানুহে বেছি জীয়াই থাকে কিন্তু। আমাৰ যিবিলাক এটা নতুন প্ৰজন্ম বা নতুন যিটো যুগ সেইটো মানে এই ষাঠি বা পঞ্চাশ ষাঠি মানতে বহুত ভাগে যায় আৰু, ত' ইয়াতো প্ৰভাৱ মানে আমাৰ খাদ্য যিটো যে খাদ্যৰ ফলতে হয় আৰু মোৰ মতে আৰু বাকী তোমাৰ আমাৰ যিবিলাক তোমাৰ খাদ্যৰ যিবিলাক তোমাৰ অ ঔষধ মাৰা এই তুমি দুদিনমান আগত নিউজ এটা শুনিব পাইছিলা চাগে এই পটলত যে পটল বিলাকত যে এটা মানে নীলা কালাৰ মিলোৱা হৈছিল আৰু। সেইবিলাকে মানে গম পাই যে ইয়াতে গম পাই যে কিমান মানে আমি ঔষধ দিয়া খাদ্য খাই আছোঁ। আৰু আমি স্বাস্থ্যৰ ওপৰত এই কাৰণে গুৰুত্ব দিব লাগে কাৰণ আমি স্বাস্থ্য ভালে থাকিলে আমি নিজৰ যিবিলাক কাম আছে সেই কামবোৰ তোমাৰ কৰিব পাৰিম বা নিজৰ যিবিলাক স্বাস্থ্যৰ কাম সেইবিলাক স্বাস্থ্যৰ কাম তেতিয়াই কৰিব পাৰিম। ধৰি লোৱা আমি যিমানে ধৰি লোৱা আমি নিজৰ স্বাস্থ স্বাস্থ্যটো ভালে ৰাখিম ন সিমানে আমি নিজৰ যিবিলাক কাম থাকে। সেই কামবিলাক আমি ভালদৰে কৰিব পাৰিম। যেতিয়া আমি নিজৰ কামে কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমাক বা ধৰি লোৱা আমাৰ স্বাস্থ্যটো ভালে নাথাকে ত' সেই স্বাস্থ্যটো ভাল নথকাৰ ফলত আমি নিজৰ কামো কৰিব নোৱাৰিম। ত' সেয়ে আৰু মানে যদি ধৰি লোৱা আজিকালি তুমি ধৰি লোৱা আজিকালি বহুত ল'ৰা ছোৱালীয়ে জিম বা অন্যান্য যিবিলাক ব্যায়াম সেইবিলাক কৰে বহুতে কৰে কিন্তু বহুতে আজিকালি নকৰে দিয়াচোন। যিবিলাক নতুন প্ৰজন্ম আছে সেইবিলাক বহুতে আগুৱাই গৈছে আৰু আজি আজিকালি স্বাস্থ্যৰ ওপৰত বহুতে ধ্যান দিয়া কৰিছে। মানে ধৰি লোৱা যিবিলাক প্ৰ'টিন থকা খাদ্য সেইবিলাক বহুতে খাই বা সেইবিলাক খাৱাৰ ফলত মানে তেওঁলোকৰ যিটো অ দেহা স্বাস্থ্য সেই স্বাস্থ্যটো বহুত ভাল হৈছে। এতিয়া এতিয়া ধৰা বহুতৰ বডী বিলাকক চাবাচোন কি ধুনীয়া ধুনীয়া অ মানে সুন্দৰ সুন্দৰ মানে তেওঁলোকৰ যিটো শীত বদি বুলি কোৱা হয় ন মানে একদম চাইস্থ, স ব সেইটো মানে সুস্বাস্থ্যৰ ব বডি বা সুস্বাস্থ্য হয় সেইটো বহুতৰে হ, এতিয়া মানে আছে আৰু ত মই ভাবো আমি যিমান পাৰো সেইটো কৰিব লাগে মানে আমি নতুন, নতুন প্ৰজন্মৰ মাজতো আমি স্বাস্থ্যৰ যিটো গুৰুত্ব, সেই স্বাস্থ্যৰ গুৰুত্বটো আমি আনিব লাগে কাৰণ তোমাৰ আমি, যিমানে স্বাস্থ্য গুৰুত্বটো আনিম বা যিমানে তোমাৰ, স্বাস্থ্যৰ প্ৰতি যিটো মানুহৰ আগ্ৰতা বা স্বাস্থ্যৰ প্ৰতি মানুহৰ যিটো, অনুগ্ৰহ কৰা বা মানুহৰ যিটো ধৰি লোৱা। কি বুলি কয় স্বাস্থ্যৰ প্ৰতি মানে সজাগতা যিমানে বৃদ্ধি কৰিম সিমানে তোমাৰ আহ অ নতুন প্ৰজন্মৰ লগতে আমিও তোমাৰ। অ আমিও আগবঢ়াই লৈ যাওঁ পাৰিম তেওঁলোক আৰু তেওঁলোকে মানে ভালদৰে এটা সুস্বাস্থ্য গঢ়ি তুলি তেওঁলোকৰ। কাম বিলাক ভালদৰে কৰিব পাৰিব ত সেনেকুৱা ধৰণৰ কথা আৰু মানে যদি আমি। আমাৰ স্বাস্থ্যৰ কথা ধ্যান দিও ন তেতিয়া আমাৰ সকলোবোৰ কাম। ভালদৰে থাকিব আৰু স্বাস্থ্যৰ লগতে আমি সদায় মানসিক যিটো আমাৰ চিন্তা বা মানসিক যিটো আমাৰ। স্থিতিহে মানুহৰ স্থিতিটো সদায় ভাল কৰিব লাগিব কাৰণ, মানসিক স্থিতি যোনটো যদি তোমাৰ ভাল নাথাকে তেতিয়াহলে তুমি স্বাস্থ্য ভাল কৰিও লাভ নাই আৰু মানে যদি তোমাৰ মানসিক চাপ আৰু মানসিক চাপটো যদি তোমাৰ ভাল নহয় আৰু মানে তোমাৰ অশান্তি মনত অশান্তি হৈ থাকে। মানসিক যিটো অশান্তি যিটো আমি ডিপ্ৰেশচন বুলি কওঁ ন সেইটো যদি তুমাৰ বেছি হয় ন। তইতো যিমানে বেছি হব সিমানে তোমাৰ ধৰি লোৱা স্বাস্থ্য মানে তোমাৰ যোন ভালেও থাকে বাৰু পৰা একদম তোমাৰ, শক্তিশালী তোমাৰ অ মানে তোমাৰ শৰীৰ আছে তোমাৰ তথাপিও তোমাৰ যিটো। অ মানসিক যিটো স্থিতি সেই মানসিক স্থিতিটো যেনে একদম অসহনীয় মানে সহিব নোৱাৰা আৰু মানে বহুত, দুখ আৰু তোমাৰ মনত উলিয়াব পৰা নাই সেনেকুৱা সৃষ্টি হলে তোমাৰ। মানে কেতিয়াও তুমি সেই যিটো অ শৰীৰ আছ সেই শৰীৰটো একদম লাভ উঠাবই নোৱাৰিবা ত, স্বাস্থ্য লগতে আমি নিজৰ যটো মানসিক স্থিতি মানস স্থিতিও আমি বহুতখিনিয়ে চাব লাগে ত' মই ভাবো আমি, এইখিনি কৰাৰ লগতে আৰু বহুত খিনি কামো কৰিব পাৰো আৰু যিটো খাদ্য আছে আমি খাদ্যৰ ওপৰতো বহুত খিনি। অ ধ্যান দিব লাগে কাৰণ খাদ্যও বহুতখিনি আমাক সহায় কৰে স্বাস্থ্য এটা কৰিবলৈ। ত সেইয়ে দিয়ে আৰু বাকী কিনো কম আৰু এইবিলাক এইবিলাকৰ বিষয়ে যিমানে ক'বা সিমানে তোমাৰ। কথা ওলাই থাকিব সিমানে তোমাৰ কথাবিলাক বাঢ়ি থাকিব। বা কথাৰ যিটো অন্ত সেই কথাৰ অন্ততটো কেতিয়াও নহয় ন এইবিলাকৰ ওপৰত, ত সেইবিলাক আৰু মানে কথাৰ যিটো মানে বা বা বা তোমাৰ স্বাস্থ্যৰ যিটো, মানে গুৰুত্ব বা স্বাস্থ্যৰ যিটো কথা বা সেইবিলাক কথা যিমানে ক'বা সিমানে ওলাই থাকিব কাৰণ, আমি নিজে এতিয়া অসুস্থ আৰু ক'বলৈ গ'লে আমি যেতিয়া ঘৰত বহি থাকো বা খোচ চোচ নাকাঢ়ো বেছিকে। ৰুমতে বহি ঘৰত মানে বহি থাকো ত সেইবিলাক আৰু সেই সেইবিলাক আৰু যেতিয়া তুমি কৰিবা বা সেইবিলাক আৰু ধৰি লোৱা অ কি বুলি কয় এইটো, আমাৰ যিটো ধৰি লোৱাক পৰিৱেশ সেই পৰিৱেশটো আমাৰ যেনেকুৱা তেনেকুৱা আমি হ'ম ন আমাৰ পৰিৱেশ, যেন আমাৰ সকলোৱে গুৰুত্ব দিয়ে। সকলোৱে মানে সকলোৱে মানে স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ে সকলোৱে এটা প্ৰতি আনটোৱে মানে সহায়, সাহায় জনক মানে যিটো ক্ৰিয়া সেই ক্ৰিয়াটো কৰে। তেতিয়া আমাৰ আহ নিজেও মানে সেইবিলাক কাম কৰিবলে বা স্বাস্থ্যৰ ওপৰত জিম চিম যোৱা আদৰ। ৰাতিপুৱা দৌৰিবলৈ যোৱা সবিলাক কাম তেতিয়া নিজেও কৰিব পাৰি বা নিজেও সেইবিলাক ভাবিব পাৰি চিন্তিব পাৰি। আৰু এতিয়া মানে মন যায় আৰু মানে যেতিয়া এখন সমাজৰ আৰু সকলোকৰে ৰাতিপুৱা ওলাই নে দৌৰিব যাব তেতিয়া তুমিও যাবলৈ ইচ্ছা কৰিবা। সেনেকুৱা ধৰণৰ কথাবিলাক আৰু ভাল লাগে দিয়া। বাকী পিছে কিবা কবা নেকি আৰু নে আজিলৈ থৈছো দিয়া নহলে নে কিবা আৰু কবা অলপ।
কবলৈতো তেনেকে নাই তুমি কোৱা কথাটোয়ে যে স্বাস্থ্যৰ বিষয়ে আমি যিমানে কথা পাতিম মানে দীঘলীয়া হৈ যাব মই লাষ্টত এইখিনিয়ে ক'ম যে মানে তোমাৰ মানে। আহ শেষত মানে এইখিনিয়ে কম যে এ। মানে আমাৰ বিদ্যালয়ৰ পৰা আদি কৰি বা আমাৰ সমাজত। সকলোকে মানে স্বাস্থ্য প্ৰতি সজাগতা বৃদ্ধি কৰিব লাগে ত মানুহে। আৰু স্বাস্থ্যত যদি সজাগতা বৃদ্ধি হয় তেতিয়া সকলো মানে স্বাস্থ্যৱান হ'ব সু স্বাস্থ্য অধিকাৰী হ'ব। আৰু তেওঁলোকে যিমান পাৰে। সিমান মানে যিবোৰ পদাৰ্থত ৰাসায়নিক পদাৰ্থ মানে নিমিলাই মানে যিবোৰ। মানে সতেজ থাকে সেইবোৰ খাবলৈ লাগে বেছিভাগ তেতিয়া মানে। ভাল হ'ব আৰু সেইখিনিয়ে আৰু যে সুস্বাস্থ্যৰ অধিকাৰ দিব পাৰিব তেতিয়াহে। দিয়া তেতিয়াহ'লে থৈচো আৰু আজিলৈ।
অ অ হ'ব দিয়া হ'ব দিয়া।
অ অ অ।